হেল্ল'
কোৱা
অহ কি হৈ আছে।
মই খাই আছো।
কি।
গাখীৰ আৰু বিস্কুট।
অ
ভাত খালো বাৰু মৰ্ণিং।
অহ দুপৰীয়া খোৱা নাই মই দুপৰীয়া খাইছোঁ অহ
ভাত যে এবাৰে খাওঁ মানে মৰ্ণিং মানে চাৰে এঘাৰটা মানে বাজিলে খাওঁতে
অহ মই ৰাতিপুৱা নাখাওঁ তোমাৰ দুপৰীয়া হে খাওঁ
উম মই যেতিয়া তেতিয়া খাওঁ আ।
উম এহ।
শুই আছা।
এই এনে শুই আছো পথাৰৰ পৰা আহি কেনে।
অহ।
কোৱা।
আৰু কোৱা।
গা চা ধুলে নে নাই।
গা চা ধুই আহি কিনে শুই আছো। গা চা পথাৰৰ পৰা আহি গা নোধোৱাকে ভাত খাম নে আৰু কোৱাচোন।
লৰা মানুহ না নোধোৱাকে থাকিবও পাৰা।
অহ চিলৰ মানে সেইটো নেকি
উম
মই কিন্তু ছোৱালী কিছুমানে ছোৱালী মানুহে নোধোৱা দেখিলো দেই।
কিয়া অ। পথাৰতে ওলাম নে আৰু কতো যোৱা নাই
আহ পথাৰত পৰা আহিছো এ তোমাৰ। প্ৰথমতে গা চা ধুই ভাত চাত খাইছো বিচনাত উঠিছো তাৰপিছত। তোমাক মেছেজ দিছোঁ।
উম তুমি সঁচাই কৈছা নে তোমাৰ বিছটো হৈছে বুলি
হে
তুমি সঁচাই কৈছা নে তোমাৰ বি
বিচটা হৈছে আৰু দচটা লাগে দচটা দচটা। আজিৰ ভিতৰত কমপ্লিট কমপ্লিট কৰিব লাগে।
পাতিবা দেই আৰু এনেকে ৰাতিলৈকেও ৰাতি দেৰিলৈকেও কথা পাতিব পৰা না।
ৰাতি দেৰিলৈকে অকণ থাকিবই লাগিব না
থাকে দিয়া তেওঁ বহুত গ্ৰুপত মেছেজ চেছেজ দিয়ে থাকে দেখোন।
উম তোমাৰ চাৰে নটাৰ পৰা নাথাকে চোন।
উম তাকে কমপ্লিট কৰিব তোমাৰ তুমি বাৰতে পাৰিবাগে মই যে পাৰিম নে নাই তাৰ ও ঠিক নাই।
তোমাৰটো কালি কিমান আছিলে আৰু আজি কিমান হৈ গ'ল ন,
আজি তোমাৰ মাত্ৰ আঠটা।
অ
তিনি চাইবা মান তোমাৰ লগতে পাতো আৰু ভাবিছোঁ আৰু।
হয় নেকি, তোমাৰ নাম্বাৰ এটাই নেকি?
মোৰ নম্বৰ তোমাৰ দুটা আছে।
অ
কিন্তু এ সেইটো নাম্বাৰ তোমাৰ এয়াৰ হেৰি কৰা নাই।
অ পাতিব পাৰি। টপিকটো আগতে জানি লব লাগিব।
উম
আৰু কোৱা।
আজি কৰ'ৰবাত ফুৰিব যোৱাৰ কথা আছিলে নগলা?
নগ'লো - বতৰটো যে ভাল নহয় বৰষুণ দিলে মানে, তোমাৰ এ আগবেলা হেৰিলে গৈছিলোঁ স্কুটিলৈ তোমাৰ তিনিআলি ফালে গৈছিলোঁ।
উ উ পইচা ওলাই আনিলা আৰু।
উম মোৰ নহয় আৰু মাৰ ফাদাৰে পঠোৱা।
অ আকৌ ফাদাৰ বোলে ঘৰত থাকে তুমি কালি কৈছিলা যে?
উম কেতিয়া কলো ঘৰত থাকে বুলি,
মই কালি ঘৰত থাকে বুলিয়ে শুনা পালো দেই দাদাহে তোমাৰ টাৱাং চাইডে থাকে বুলি কলা।
তোমাৰ শুনাত মিষ্টেক হল চাগে মোৰ ফাদাৰো নাথাকে ঘৰত দাদাও নাথাকে। দাদা থাকে তোমাৰ টাৱাঙৰ চাইডে আৰু ফাদাৰ থাকে তোমাৰ অৰুণাচল যে তিনিচুকীয়া ফালে ৰইং ৰইং।
অ -অ
চাইদ কেইটা বেলেগ বেলেগ আও।
উম
দাদা যোৱা তোমাৰ একমাহে হোৱা নাই। আৰু ফাদাৰে কৰাটো আজি ঊনৈশ বিশ বছৰ মান হৈ গ'ল তাত কৰা। আহি থাকে বাৰু ঘৰত
উম আৰু কোৱা,
কোৱা মইয়ে কৈ আছো নেকি বেছিকে।
মোক সেই মোক সুধি আছো বুলি কৈছে। তুমি সোধা মোক, মই কৈ আছোঁ
অ কিবা কৰিছিলে যদি পাহৰ মানে আহ পাহৰি পেলাই আকৌ সুধিব পাৰো দেই পাহৰি যাব পাৰো ন কি হৈছে জানা বহুতৰ লগত মানে কথা পাতি আছো ন কনফিউজ হৈ যাওঁ কেতিয়াবা মানে।
এই তিনিবাৰ চাৰিবাৰ মান সুধিলে হৈ গ'ল একো নহয়। খালি কমপ্লিট কৰিব লাগে আৰু।
তাকে তোমাৰ ফাদাৰে কি কৰে?
মোৰ ফাদাৰ তোমাৰ ঘৰতে থাকে।
অঁ'
ঘৰতে গাঁৱতে কাম-চাম কৰে আৰু। কেতিয়াব- পথাত পথাত লাগি আছে।
উম'
ওঁ আজি অলপ জল্দি উঠি দিলো না, টোপনি লাগিছে কিবা এটা।
কিয়, দৌৰিব গৈছিলা নেকি?
দৌৰিব নাই যোৱা আজি।
হুউম হুম'
মই যে এনে‌য়ে দিনত ডেইলি শুই হাঁ। বহুত টাইম হল। কালি শুব পৰা নাই এইডালৰ কাৰণে কলৰ কাৰণে আৰু আজিও শুবই পৰা নাই।
গোটেই ৰাতিটো কথা পাতিছানে?
ৰাতি কথা পতা নাই, দিনত শোওঁ মই মানে দিনত ডেইলি শুৱা- অভ্যাস আছে মানে-
অ'
শুলে হে ভাল লাগে তাৰ পিছত তোমাৰ মানে কালি শুবই নাপালো। কালি তোমাৰ শুব নাপালো হেৰিৰ লগত এই এইটো এপৰ লগত নহয়- কে জি এম নে কিজে এপছ টো।
অঁ'
টো সেইটো লগত সেই গাল খুলি কৰি থাকোতে হেৰি হল, কিন্তু মই তাত কৰিব মন নাই।
কেজিয়েন এপ টো যে মোৰ তাত অহাই নাই কিয় বা?
মোৰ তাত চব হ'ল, এতিয়া যে ত্ৰিশ মিনিট মানে কথা পাতিব লাগে যে সেইটো কৰিব লাগে মই সেইটোকে কৰা নাই মানে মোৰ- কৰিব মন নাই, এইটো কৰি পেলাই নকৰো আৰু।
অঁ' তুমি কিবা- যোনটো যে লিংক দিছে তাত গৈ কেনে খুলিছা নে ডাইৰেক্ট এপটোত গৈ কেনে খুলিছা কিবা- চেজ কৰিব লাগে যে।
অঁ লিংকত গৈ পেলাই।
তোমাৰ এপটোত গৈ কেনে এপটোত গৈ কেনে নহয় একসেছ।
নহয় নহয়, ফাৰ্ষ্টততেটো এপটো তুমি ডাউনলোড কৰিব লাগিবই ন।
উম'
কৰি থোৱা পিছত যোনটো লিংক দিয়ে তাপা- সেটো লিংকত গৈ কৰিব লাগিব, লগ ইন চগ ইন কৰি-
ক'ত চ'দ দি পেলাই খুলিব লাগিব।
কিবা কে এন কিউ কি বি কিবা এটা তোমাৰ এক্সেছ কৰিব যে ক'ড এটা দিয়ে যে, - সেই ক'ডটো মানে তোমাৰ এপটোত নহয়।
নহয়, তুমি হেই যোন যোনে লিংকটো দিব ন সেই লিংকটোত গৈ পেলাই তুমি কৰিব লাগিব। সেই কডটো হুম'। সেইটো তোমাৰ আহি যাব, তুমি চা মানে তাত দেখিব পাৰিবা আকৌ এবাৰ নাম্বাৰ টো দি লগিন কৰিলে- তাপিছত তোমাৰ ক'ডতো দিবলে আহি আছে যাব সেইটো ক'ত দি-
মানে মই তোমাৰ লগৰ এটা তোক- খুলিছিলো হেঁ লগৰটো তাত আহিছে, মোৰ তাত অহা নাই, আ মোৰ তাত নামটো আছে হেঁ-
হুমম-হুমম
নাই এইটো হেইটোত অহা নাই, গ্ৰুপতো সোমোৱা নাই, সেইটো গ্ৰুপত তাৰপিছত তোমাৰ
মই দেখা খাই দিম মই স্ক্ৰীনশ্বট মাৰি লিংকটোত গৈ মই দেখাই দিম দিয়া। পাছত তুমি কৰিবা তোমালোকে কৰিবা আৰু মই নকৰো
এই কিবা লিংকটো দিবাচোন মোক
উম দিম দিয়া মই যে তাত কৰিব পাৰো তাতকৈ মানে কেনেকুৱা হয় জানা ন তোমাৰ চব বস্তু নিচা এটা নিচিনা হৈ যায় ন এইটোত কৰিলে কমপ্লিট কৰিবলৈ ধৰ সেইটোতে লাগি থকা হয় কিন্তু বাকীবোৰ একো নহয়গে
উম
ছত মানে পঢ়াডাল থাকি যায় সেইটো কাৰণে নকৰো আৰু এইটো বহুত মানুহে কৰে অ
সেইডালত যে এপডালত বহুত জেমেলা
অ ইম বহুত কৰিব লাগে তমাৰ কথা পাতিবৰ মানে ধেৰ কৰিব লাগে
অ তুমি এনে আধা ঘন্টাকে কি কথা পাতি থাকিবানো কোৱাচোন ইমান সেইটো ধৰ দহ মিনিটটো যেন তেন
অ এইটো দহ মিনিটটো কে হয়নে নহয় কেতিয়া হয় কেতিয়া হয় লাগে আৰু
অ সেইটোৱে আৰু ফাৰ্ষ্ট টাইম পাতিলে যে আৰু কিবা লাগে
উম
চ মানে দুবাৰ তিনিবাৰ পাতিলে মানে সেইটো মানুহ বা সেইজনী ছোৱালী লগৰ অকণ ভাল লাগে পাতিবলে চিনাকি নিচিনা হৈ জাই
উম
উম
তোমালোকেটো এতিয়া ছেকেণ্ড ইয়াৰ পাছ কৰিল কি ক'লা নে কি কৈছিলা কিবা মুছলিম ল'ৰা এটা
তাৰ লগত অ মই চো মই মুছলিম ল'ৰা এটাৰ লগত প্ৰথম কিন্তু মানে কথাখিনি কোৱা হেৰি বেলেগ ন মই যে ইমান অশান্তি পাও পাতিবলৈ কেত তিয়া দহ মিনিট হয় সেইটোকে ভাবি থাকো কিন্তু লৰাটো ভাল আকৌ মই যদি কওঁ মই কল কৰো দিয়া সি মানে একো মানা চনা নকৰে আৰু কৰা বুলি কব বা সি নকয় মই সেইটো কাৰণে ভাল আৰু দুবাৰ বাৰ তালৈ কৰিব লাগিব
উম
তাৰপিছত ব্লক মাৰিম ব্লক
বহুত ভয় লাগে উ সি যদি কিবা কাৰনত যদি এ মানে ম হি নিজে মেছেজ চেছজ দি থাকে মই তেনেকে একো হেৰি নকৰো পাছত কিবা কাৰণত লাগে মোৰ যে মুছলিম ল'ৰা ছোৱালীও যে বহুত ভয় লাগে মানে
অ
সেইটো কাৰণে ব্লক ষ্টল কৰি ওৰুৱাই দিব লাগিব নাম্বাৰ
মইয়ো তোমাৰ কাৰণ আমাৰ ম মই হেৰিয়ে থোৱা নাই, মোৰ তাতো কিমান মেছেজ হেৰি মই মেছেজ চাব টাইমে নাপাওঁ।
অঁ, অঁ
যা যাৰটো মেছেজ মানে ওপৰত থা থা ওলাই থাকে আৰু।
অঁ।
তাৰটো চাওঁ।
তোমাৰ ঘৰ মিছা মাৰিত আছিলে নেকি?
অঁ, মিছামাৰি।
হুম অঁ। কোৱা আৰু এই আৰু হুম।
মিছামাৰি মানে মিছামাৰি নপৰে আৰু আহ আৰু আহিব লাগে বোলো।
অঁ, অঁ, অঁ উম। তোমালোকৰ মিছামাৰী চাইডেটো ৰঙাপৰাও ওলাব পাৰি ন?
অঁ, অঁ।
উম এবাৰ মানে সেইফালে মই গৈছো ফুৰিব কাৰণে ৰঙাপৰা।
অহ।
তোমাৰ, এতিয়া যে মই কৈছিলো। এ মই এফে মানে বেলেগৰ লগত পাতি লওঁ তাৰপিছত তোমাৰ লগত পাতিম বুলি। মানে মোৰ পৰা কল লগা নাছ বাৰু সেইটো মিছা মাৰিৰে হয়। মোক মেছেজ কৰি সুধিছিলে ক'ত ঘৰ তোমাৰ?
নাম সুধিছিলে।
অ
তাৰ লগত পতা ৰয় বাৰু।
কি কয় তো নামটো কোৱাচোন তোমাৰ নামটো যদি লিখা থাকে ন।
ৰখা চাব লাগিব।
লোহিত নেকি?
চুমিত চুমিত।
সুমিত কোঁচ?
উম।
অঁ এইটো আমাৰ গাঁৱৰে হয়।
অঁ। পাছত নেক্স মই কল কৰিম হা, এতিয়া নহয় বাৰু।
অঁ অঁ খালি মেছেজ এটা দি ল'বা বোলো।
উম দিম বাৰু যদি ৰিচি